অঁ শুনিছা
অহোঁ।
কি অঁ কি কৰি আছে?
অঁ আছো ৰবা। তুমি কি কৰি আছ?
মও আছোঁ ৰবা এনেহ।
অঁ অঁ, ৱ ভাত খালা অঁ মও খালো অলপমান আগতে।
অহ পিছে খবৰ পাতি ভালনে নাই?
ভাল ভাল ভাল, তোমাৰ?
মোৰো ভালে দিয়া চলিয়ে আছে।
উমহ, অঁ অঁ অঁ ঠিকে আজি পিছে ৰবিবাৰ কেনে গ'ল?
উমহ, ৰবিবাৰ ৰবিবাৰৰ আৰু আৰু বন্ধৰ দিন যিহেতু ঘৰতে আছোঁ।
অঁ।
উম তুমি পিছে আজি বজাৰ কৰিব গৈছিলা নে নাই?
বজাৰ কৰিব গৈছিলো ৰবা অলপ বজাৰ কৰি আনিলো মাছ আনিলো।
অঁহ।
অঁ মাছ আনি মাছ বনালো বনাই খাল খোৱা খোৱাও হ'ল।
অঁহ।
উম।
পিছে এতিয়া ব্যস্তটো নাই তুমি?
ব্যস্ত নাই নাই, দিয়া কোৱা?
ব্যস্ত নাই যদি আজি আমি ভ্ৰমণৰ বিষয়ে অলপমান কথা পাতো আহা।
উম আহা হয় ভাল বিষয় এইটো আহা কথা পাতো।
উম যিহেতু এতিয়া ভ্ৰমণৰ সময়। গৰমৰ দিন চলি আছে। অঁহ। পিছে। তুমি পিছে ভ্ৰমণ কৰিবলে ভাল পোৱা নে নাই?
উম ভাল পাওঁ মই ভ্ৰমণ মই কৰিয়ে থাকো মই পিছ ভ্ৰমণ
অ, অ।
ভ্ৰমণ কৰি ভালেই পাওঁ। মই আৰু নতুন নতুন ঠাই চাবলৈ আৰু তাত থকা মানুহৰ জীৱন যাপন জানিবলৈ মোৰ ভাল লাগে।
অ।
অ আৰু ভ্ৰমণ কৰিলে মনটোও সতেজ হয় আৰু এফালে মই নতুন ঠাইলৈ যাবলৈ চেষ্টা কৰো আৰু
অ অ ঠিকেই ময়ো একেই মইও ভ্ৰমণ কৰি বহুত ভাল পাওঁ। আৰু নতুন নতুন চাই ঠাইবোৰ চাবলৈ ভাল লাগে এটা।
হয়, হয়, হয়। পিছে তোমাৰ প্ৰিয় ভ্ৰমণৰ ঠাই কোনটো?
মোৰ ক'ব গ'লে মোৰ প্ৰিয় ভ্ৰমণৰ ঠাই হৈছে শ্বিলং
উম।
তাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঠাণ্ডা বতাহ আৰু পৰিষ্কাৰ পৰিৱেশটো মোৰ বহুত ভাল লাগে।
হয়, হয়।
উম আৰু যিহেতু গৰমৰ দিন চলি আছে-
উম।
বা শ্বিলঙৰ শ্বিলঙে গ'লে ভাল লাগে সেইটো ঠাণ্ডা ঠাই যিহেতু।
হয়।
উম সেইবাবে মই শ্বিলং মোৰ ভাল লগা ঠাই আটাইতকৈ।
হয়, হয়।
অ তুমি পিছে কোৱাচোন তোমাৰ তুমিতো বহুত ভ্ৰমণ কৰিছা
উম!
তোমাৰ কি কি লাভ হৈছে ভ্ৰমণ কৰাৰ ফলত?
আঃ মোৰ হিচাপত ভ্ৰমণ কৰিলে এ বহুতে লাভ হয়, ভ্ৰমণ কৰিলে ধৰা তুমি নতুন নতুন ঠাইত সংস্কৃতি আৰু তুমি নতুন মানুহৰ বিষয়ে জানিব পাৰিবা।
অহ।
মইতো এইটোয়ে ভাল লাগে মোৰ আৰু মন তটো ফ্ৰেছ হৈ থাকে মনতটো পুৰা সতেজ হৈ থাকে আৰু ধৰা তুমি দৈনন্দিন ব্যস্ততাৰ পৰা অলপ হলেও সকাহ পোৱা যায় তুমি যদি ভ্ৰমণ কৰা
অ।
আৰু লগতে নতুন-নতুন অভিজ্ঞতাও লাভ হয়।
উম, ঠিকে কৈছা ন নতুন অভিজ্ঞতা লাভ হয়।
হয়।
অঁ
পিছে তুমি কোৱাচোন এটা ভ্ৰমণলৈ যাওঁতে কি কি কথা মনত ৰখা উচিত?
হাঁ মোৰ মতে ভ্ৰমণলৈ যাওঁতে আমি প্ৰয়োজনীয় বস্তু লগত লৈ যাব লাগে আৰু ঠাইখন পৰিষ্কাৰ ৰাখিব লাগে। য'তে ত'তে আমি- যিহেতু আমি ভ্ৰমণ কৰিব যাম, য'ত আমি প্লাষ্টিক হওক বা কিবা খোৱা বস্তুৰ পেকেট চেকেট য'তে ত'তে পেলাব নালাগে ঠাইখন আমি
হয়।
লেতেৰা কৰিব নালাগে।
উম!
আৰু স্থানীয় নিয়ম-কানুন আদি মানি চলাটো আমাৰ দৰকাৰ লগতে
আৰু লগতে নিজৰ সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিব লাগে।
হয়।
উম, হুম। সেয়ে ভাবো ভ্ৰমণ কৰিবলৈ যাওঁতে এইগিলাখন কত এইগিলা কথা মনত ৰাখিয়াটো উচিত হয়।
হয়, হয়।
অ। পিছে তুমি বন্ধু-বান্ধৱৰ লগত ভ্ৰমণ ক কৰিবা নে পৰিয়ালৰ লগত বেছি ভাল পোৱা ভ্ৰমণ কৰি?
অহ মই মোৰ হিচাপত দুয়োটাৰে সুকীয়া এটা আনন্দ আছে।
অ।
উম ধৰা ৰয় কিন্তু মই বেছিভাগ সময় পৰিয়ালৰ লগতে ভ্ৰমণ কৰিব পেলাই ভাল পাওঁ। আৰু সেইবুলি এনেকুৱা ন'হয় যে মই বন্ধুৰ লগত ভ্ৰমণ কৰিবলে ভাল নাপাও। বন্ধু লগত ভ্ৰমণ কৰিব ভাল লাগে। বন্ধু লগত ভ্ৰম কৰিলে ধৰা তোমাৰ এটা নতুন বা তাবা বেলেগ কিস্মিতে এটা ফূৰ্তি বেছিকৈ কৰিব পাৰিম।
অ।
আৰু পৰিয়ালৰ লগত ভ্ৰমণ কৰিলে সকলোৱে একেলগে সময় কটাব পাৰি। বহুত ভাল স্মৃতি হয় আৰু।
অ।
ঠিকে কৈছা। ন সে মই বন্ধু আৰু পৰিয়াল দুয়োটাৰ লগতে যাই বেছি ভাল লাগে।
হয়, হয়।
অ তাৰ এটা নিজৰ নিজৰ এটা আনন্দ আছে।
হয়, হয়।
উম।
পিছে তোমাৰ মতে ভ্ৰমণ কিয় দৰকাৰ?
অঁ, ক'ব গ'লে মোৰ হিচাপত ভ্ৰমণ কৰিলে যিহেতু মনটো সতেজ হয়।
উম।
আৰু নতুন নতুন অভিজ্ঞতা লাভ কৰিব পাৰি।
হয়।
এ বিভিন্ন ঠাই, বিভিন্ন মানুহ, সংস্কৃতিৰ বিষয়ে জানিবলৈ সুবিধা হয় ভ্ৰমণ কৰি
উম, উম।
আৰু দৈনন্দিন বাচ ব্যস্ততাৰ পৰা অলপ সকাও পোৱা যায় ন ভ্ৰমণ কৰিলে। সেইবাবে মই ভ্ৰমণ কৰিবলৈহে বেছি ভাল পাওঁ।
হয়।
উম। তুমি পিছে ভ্ৰমণত পাহাৰ পাহাৰীয়া জেগা বেছি ভাল পোৱা নে সমুদ্ৰ থকা জেগা?
উম মই পাহাৰ বেছি ভাল পাওঁ দিয়া। মই পাহাৰত ধৰা পৰিষ্কাৰ বতাহ, সেউজীয়া ব তাহ বা সেউজীয়া প্ৰাকৃতিক শান্ত পৰিৱেশ। মোৰ বহুত ভাল লাগে সেইবিলাক আৰু তাত গ'লে মোৰ মনটোও বহুত শান্ত লাগে।
অ।
আৰু সেইবাবে সুযোগ পালে মই পাহাৰে যাবলৈ মই ইচ্ছা কৰো আৰু।
অ ঠিকে কৈছা। পাহাৰীয়া জেগাত যিহেতু টা শান্তি পোৱা যায় আৰু প্ৰাকৃতিক সৌন্দৰ্য এটা থাকে ন গছ গছনিৰ।
হয় হয়।
উম। অহ ক'ব গ'লে?
পিছেহ তুমি কোৱাচোন? ভ্ৰ
মোৰ মতে আ আগতে যাত্ৰাৰ পৰিকল্পনা কৰি লোৱা উচিত হয়, আৰু যিহেতু ভ্ৰমণত গ'লে বহুতো নতুন কথা শিকিব পাৰি। আৰু লগতে তাৰ ইতিহাস সংস্কৃতি আৰু মানুহৰ জীৱন যাপন আদিও জানিব পাৰি।
হয়।
ইয়াৰ ফলত নতুন জ্ঞানো বৃদ্ধি হয়। সেইবাবে মই কিতাপৰ বাহিৰে বহু কথা শিকিবলে সুবিধা লওঁ। আৰু ভ্ৰমণ কৰিলে নতুন নতুন কথাও শিকো।
হয়।
অঁহ। পিছে তুমি কোৱাচোন? অহ ভ্ৰমণৰ পৰিস্কাৰ পৰিছন্নতা ভ্ৰমণ কৰিব গ'লে কিয় ইমান গুৰুত্বপূৰ্ণ?
উম মোৰ মতে ধৰা ভ্ৰমণৰ পৰিস্কাৰ পৰিছন্নতা বহুত গুৰুত্বপুৰ্ণই হয়।
অঁ‌হ।
তুমি ধৰা পৰিষ্কাৰ পৰিছন্নতা থাকিলে তুমি ভ্ৰমণ কৰিবলে ভাল পাবা আৰু ভিতৰতে আৰু পৰিস্কাৰ আৱৰ্জনা পেলাই ৱাটো উচিতো নহয় তুমি পৰিস্কাৰ কৰি ৰাখিব লাগে।
হয় হ
ভ্ৰমণ কৰিব গ'লে।
অহ।
পৰিস্কাৰ থাকিলে সকলোৰে ভাল হয় আৰু এজন দায়িত্বশীল পৰ্যটকৰ এইটো চিন হয়, তুমি পৰিস্কাৰ পৰিছন্নত কৰাটো এটা দায়িত্বশীল দায়িত্বশীল মানুহৰ চিন।
অঁ হ হ ঠিকে কথা কৈছা।
হয় হয় হয়।
উম।
পিছে তুমি কোৱাচোন ভ্ৰমণলে গ'লে তুমি লগত কি ক?
উমহো মই ক'ব গ'লে মই ভ্ৰমণলৈ গ'লে সাধাৰণতে কাপোৰ লাগতিয়াল কাপোৰ আৰু মোবাইল ফোনটো আৰু চাৰ্জাৰ পানীৰ ব টল আৰু প্ৰয়োজনীয় ঔষধ লগত লৈ যাওঁ। আৰু ইয়াৰ উপৰিও কিছুমান প্ৰয়োজনীয় কাগজ পত্ৰ লৈ যাওঁ তাৰ স্মৃতিবোৰ। হা লিখিবৰ বাবে।
হয় হয়।
আৰু আগতে সকলো সাজু কৰিলেহে যাত্ৰাটো সহজ হয়, সহজ হয়। সেইকাৰণে মই এইবোৰ কৰি লৈ যাওঁ।
হয় হয়।
অঁ।
অ চ দে আমইটোো
অঁ হ হ পিছে। তুমি বন্ধু বান্ধৱৰ লগত যেতিয়া ভ্ৰমণ কৰিবলৈ যোৱা তেতিয়া তোমাৰ কি লাভ হয়।
উমম মোৰ মতে বন্ধু বান্ধৱৰ লগত ভ্ৰমণ কৰিলে বহুত আনন্দ পায়।
অহ।
তুমি ধৰা একেলগে সময় কটাব পাৰি। আৰু বহুত- বহুত, ভাল -ভাল স্মৃতি হয়। তেওঁলোকৰ বন্ধুৰ লগত গ'লে ইজনে সিজনেক সহায় কৰিব পাৰি। বা তামচা বুলি যিটো কয় ধামচা কৰিব পাৰিবা তুমি এইবাবে ভাল লাগে আৰু। বন্ধুৰ লগত গ'লে আৰুৰে আৰু তাৰে আনন্দটো অলপ বেলেগ যদি তুমি বন্ধু বান্ধৱৰ লগত ভ্ৰমণলৈ যোৱা।
অ, নিশ্চয়- নিশ্চয় বন্ধু -বান্ধৱৰ লগত এটা বেলেগে আনন্দ পোৱা যায়।
হয় হয়।
দে। তুমি কোৱাচোন ভ্ৰমণে আমাৰ জ্ঞান কেন শুনিছানে?
অ, শুনিছো -শুনিছো অ, মই ক'ব গলে ভ্ৰমণে মোৰ হিচাপত কিতাপত পঢ়া বহু কথা বাস্তৱতে নিচ চকুৰে চাব পাৰি। আৰু ন নতুন ঠাইৰ ইতিহাস সংস্কৃতি আৰু মানুহৰ জীৱন যাপন জানিবলৈ সুবিধা হয়।
হয় -হয়।
আৰু ইয়াৰ ফলত অভিজ্ঞতা আৰু জ্ঞান দুয়োটাই বাঢ়ে সেইবাবে মই ভ্ৰমণত ভ্ৰমণে আমাক বহুত জ্ঞান দিয়ে বুলি মই বিশ্বাস কৰোঁ।
হয় -হয় -হয়। ঠিকে কৈছা ভ্ৰমণে সঁচাকে জ্ঞান দিয়া ভ্ৰমণ ক'লে তুমি এটা নতুন অভিজ্ঞতা বা নতুন জ্ঞান পাবা তুমি।
অ, তুমি পিছে এই বিষয়টো লৈ আৰু কি ক'ব বিচাৰা শেষত।
মই শেষত এইটোৱে ক'ম যে মোৰ মতে ভ্ৰমণ জীৱনৰ এটা সুন্দৰ অভিজ্ঞতা।
অ', অ',
আৰু ই কেৱল যিহেতু আনন্দই নিদিয়ে আৰু বহুত নতুন- নতুন কথাও শিকায় আৰু কথা যোগো দিয়া আৰ বা তুমি ধৰা নতুন ঠাইত গ'লে তাৰে সংস্কৃতি তাতে কি খাই তেওঁলোকে তাৰে থলুৱা মানুহ বিলাকে এইবিলাক তুমি জানিব পাৰিবা।
অ',
সেইকাৰনে ভাল লাগে আৰু তুমি এটা ভ্ৰমণলে এটা নতুন অভিজ্ঞতা ভাবা। ত'সেয়ে সুযোগ পালে -নতুন নতুন ঠাই ভ্ৰমণ কৰাটো উচিত।
উম, নিশ্চয়- নিশ্চয় মইও ভাবো যে নতুন- নতুন আমি ভ্ৰমণ কৰিব লাগে। আৰু আমাৰ ভ্ৰমণৰ পৰা বহুতো অভিজ্ঞতা লাভ হয়।
হয়- হয়।
অ, ঠিকে আছে দিয়া আজিৰ কাৰণে অ, মোৰো ভাল লাগিল ভ্ৰমণত কথা পাতি তোমাৰ লগত।
অ',
দিয়া তে কেতিয়াবা আৰু ফোন কৰিম।
অ', অ',
অ, দিয়া ধন্যবাদ।।